এনে কলেজৰ পৰা আহি ভাত পানী খালোঁ খাই বয় এবাৰ বোলো আৰাম কৰোঁ।
অ মই এনে ৰখি আছোঁ।
অ ভাত পানী খালা
খালোঁ
কি খালা আজি
চ চয়া আলু ভাজিলে দালি বনাইছে আৰু তুমি খালা
অ খালোঁ
বাকী ভালে নে খবৰ
আছোঁ আৰু ভালে তুমি
আছোঁ
উম পিছে হেৰি পাচলি খোৱা নে নোখোৱা
নাখাওঁ পাচলি
একো পাচলি নোখোৱা
উম আলুটো বাহিৰে মই একোৱে নাখাওঁ
অ আলু খালে আকৌ বেছি শকতহে হয়
সেইটো কাৰণে চাগে শকত হৈছোঁ
পেটতটো বাঢ়ে বেছি শকত নহয় শুনামতে আৰু পেটটো বেছি বাঢ়ে কিন্তু শকত নহয়
অঁ
খাব লাগে পাচলিটো মাজে মাজে খোৱাতো ভাল
খোৱা নে নোখোৱা
মই মাজে মাজে খাওঁ ভেন্দি, লেছেৰি মাহ তাৰ পিছত কেতিয়াবা লাৰু এনেকে খাওঁ আৰু
অ
চব পাচলি নাখাওঁ বাৰু কিছুমান খাওঁ
আম চাম খাইছ নে নে পকা আম গছৰ
খাইছোঁ আম এতিয়া শেষ আৰু।
উম আজি আমি খালো আমাৰ ওচৰৰ মানুহ এজনে এক খৰাহি দিছে প্লাষ্টিকৰ খৰাহিতে।
অ।
হেল্ল'অ। নেটৱৰ্কটো বেয়া হৈছে মাতো শুনা নাই। অ কোৱা শুনিছো শুনিছো দিয়া কোৱা। হা। অ নেটৱৰ্কটো বেয়া হৈছি।